অ অ আছো
কি কৰি আছা
এনে আছো অৰ্তমান তুমি
এ মও এনে আছো ৰবা তহত ফুৰিব যোৱা নাই যে কতো
কোনে মই
অ তুমি ফুৰিব যোৱা নাই কত গৈছিলা
ই মন্দিৰত গৈছিলো
অ কেতিয়া গৈছিলা
আজি আগবেলা গৈছিলো আগবেলা
হয় হয়
মন্দিৰত গৈছিলো ক আহিছো
মন্দিৰটো আহ ধাৰেশ্বৰী মন্দিৰ
অ ৰাতিপুৱাতে গৈছিলা
ৰাতিপুৱাতে গৈছিলোঁ বেছি দেৰি কৰি থকা নাই কাৰণ বহুত গৰম ইমান ৰ'দ সেইটো কাৰণে দেৰি কৰা নাই সোনকালে গৈছো সোনকালে যাই কিনে আহিছো
কেইটা বজাত গৈছা
পুৰা চাৰে সাতটা মানত গৈছো সেৱাটো কৰি আহিছো
উম
মা হতে অলপ ফ্ৰী আছিল একেলগে সেই কাৰনে গৈছিলো হম
মানে মাইৰহঁতেও গৈছে
অ মা দেউতা মই আৰু আমাৰ দাদা গৈছো
অ ঠিকেই আছে দিয়া যে ভাটিবেলা এই মই এতিয়া এইমাত্ৰ যাই আহিলোঁ আহ লগটো লগটো তোৰ ফোন কৰিলো এই মানে আমাৰ ইয়াতে ডিপু এটা আছে তাতে মানে অলপ গাড়ী তেল ভৰাব গ'লো নতুন বাইকখনত
অ আচ্ছা হা
তিনিদিন হ'ল না তিনদিন চাত দিন মান হ'ল চলাই আছো গাড়ী তাৰ তেল নভৰালে চলব জানো উম আলপ্ত এল কৰিলো গাৰীত
ঠিকে আছে
উম
নৰেচি কি কৰিছে এতিয়া
এই এতিয়া এনেই আছো আৰু কিনো কৰিম
উম
এনেই আছোঁ আৰু বহি পিনে ৰাস্তাত দেখি ৰাস্তা দেখি গছ এডাল বহি আছো আজি আৰ বাকী কি বেলেগত যোৱা নাই যোৱা যাম আৰু মই ভাবিছো এজেগাত যাম বুলি আৰু মানে সময় পোৱা নাই না মই নতুন বিশ্ব জাৰিম গমেই পাইছা অঁ দোকান দিছোঁ আৰু দোকান মানে এই আৰু গেৰেজ দিছোঁ মোবাইল দকান প্লেনিং কৰা তুমি গমেজত পোৱা এই সেইবিলাকৰ মানে মাল উঠাই আছো।
আ ঠিকে আছে।
সেইবিলাক কৰি থাকোতে আৰ
উম উম হয়।
সয় তাতে লাগি আছো আৰু আজি ভাত- চাত খাইছেনে নাই আজি?
খাইছো।
অ ঠিকেইে আছে।
দাইল বনাইছিল, আলু পিটিকা ভাজি তৰকাৰী সবিলাক বনাইছিল। তুমি কি খালা পিছে আজি?
এই মই আজি ভাত খোৱা নাই ৰ'বা। আজি ভাত খোৱাই নাই ৰ'বা মই।
কিয়?
সেইতি খ খাব ইচ্ছা লোৱা নাই
একো খোৱা নাই নেকি?
একো মানে দুপৰীয়া মানে আগৰবালা মানে দশটামান বজাত হেৰি খাইছিলো ৰুটি পৰঠা খাইছিলো।
ভোক লগা নাই নি?
ভোক লাগিছে এতিয়া অলপ- অলপ লাগি লাগি আহি আছে কিন্তু আৰু। ভাত খাব মন যোৱা নাই কিবা বেলেগ খাব মন গৈছে।
আচ্ছা। এতিাতো গধূলি দোকানৰ- দোকানত যোৱা নে নোযোৱা?
গধূলি এনেই দোকানত যোৱা যায় কিন্তু আজি পইচাই নাই মোৰ। গাড়ীত যিমান পইচা আছিল মই চব তেল মাৰিলো গাড়ীত এতিয়া পইচাই নাই মোৰ লগত।
এতিয়া মানে নিজে খাব লগা পইচা খিনি এতিয়া গাড়ীক খুৱাব লাগিব।
অ গাড়ী খোৱাাব লাগিব।
তেনেকা হৈছে
আৰু সেইবিলাক দোকান মোৰ দেউতাই দিছে মানে দেউতাৰ পৰা পইচা আনি পেলাই দিছোঁ মই। অ' পাপা পৰা পইচা আনি পেলাই দিছোঁ।
তোমাৰ পিছে এতিয়া বিজনেস দোকানত মানে কি একো হেৰি নাই নেকি মানে একো
মডিফাই কৰি আছোঁ আৰু ৰবা মাল অলপ-অলপ ভৰাই আছোঁ। ষ্টক কৰি আছোঁ মাল গিলা আনি পিনে।
দোকানখন অকল তোমাৰে নেকি?
এই মোৰ আৰু ক'ত হ'ব পাপাৰো পাপা আৰু মোৰো সেয়াই আৰু।
অ' তোক সেইটো কাৰণে সুধিছোঁ অকল দোকান তোমাৰে নেকি কি তোমাৰ পাপাৰো হাত আছে।
আছে কিয় নহ'ব পাপাৰ হাত নহ'ব নেকি পাপাৰো হাত আছে।
আচ্ছ, ঠিকে আছে বাৰু।
আহ অ' তুমি যে কিবা এটা ইন্টাৰভিউ দিম বুলি কৈছিলা এইটো কি হ'ল?
অ' মই এতিয়া নিদিওঁ নহয় এতিয়া-এতিয়াই দিম বুলি কোৱা নাছিলোঁ। মই হাই চেকেণ্ডেৰীৰ পিছত দিম এইচ এচৰ
অ'।
মই এতিয়া-এতিয়া দিম বুলি কোৱা নাই হেই তুমি বেলেগ শুনিছা এতিয়াই এতিয়াটো মই ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছোঁ।
অ'।
এতিয়া নিদিওঁ ফাৰ্ষ্ট ইয়েৰ, অ' চেকেণ্ড চেকেণ্ড ইয়েৰ পাম হাই এইচ এচ দিম
অ'-অ' হয়-হয়
তেতিয়া-তেতিয়াই দিম। তাৰ পিছত দিম ভালকে প্ৰিপেচন কৰিব লাগিব এতিয়া নিজ ক্লা খিনিয়ে পঢ়িব লাগিব এই এই কাৰণে প্ৰিপেৰচন কৰিব লাগিব ন।
হয়। ঠিকেই আছে ব লাগি থাক তুমি প্ৰিপেচন কৰি থাকা।
উম উম অ,
ইয়াৰ ভালকে তুমিও পঢ়িবা। ভালকে পঢ়িলে ভাল হ'ব আৰু নহয় জানো।
অ অ সেই
উ সেয়াই আৰু ভাল কলেজ চলেজ যাই থাকিবা আৰু গম পাইছা অ, সেই আৰু এতিয়া ঘৰতে আছে নেকি।
এতিয়া ঘৰতে আছো।
অ ঠিকেই আছে দিয়া ঘৰ চালে ব
অ এতিয়া ফুৰিব যাব ইচ্ছা যাই আছে।
কি কৈছা।
কৰবাত ফুৰিব যাব ইচ্ছা যাই আছে কাৰণত যাৰ দাদাক, কলে কি বা কৰে লৈ যায় নে নেযায় বা আকৌ।
অ সুদা যায় নে নাযায় যদি তাৰ লগতে যাব,
অ মইতো যাব ইচ্ছা যাই আছে।
আহ জালে যাবাব
শই যোৱা নাই তটো কাৰণে,
অ অ সেইটো হয় বাৰু গৰমত দিছে কেইদিন বহুত। বৰষুণো নাই দিয়া।
আমাৰ এনেই দাদাৰ প্ৰজেক্ট বিলাক আৰে টো এতিয়া ডাইৰেক্ট তো এতিয়া বিএ পঢ়ি আছে
হয়
দাদাৰ প্ৰজেক্টবিলাক মইয়ে কৰি দিওঁ
ঠিকেই আছে বাৰু এইবিলাক কৰি দিব লাগে
অহ কি লগতে কিবা আৰু কিবা দাদাৰ কিছুমান কাম থাকিলে সেইবিলাক ময়ে কৰি দিওঁ
উম ভাল বতে হেল্প কৰাটো ভাল কৰিব লাগে এইবিলাক ম কৰ্তাই এনেই নকয় ন তাইও কিবা বিজি হৈ থাকা সময়তো দাদাৰাও নহ'লে বাৰু তোমাক কৰিব দেই আৰু হয় না নাই তাৰ যে সেনেকুৱা আৰু কৰি দিবা আৰু কিয়
পিছে হে কত বা বিজি হৈ থাকেগেনো আহ
কতবা বজি মানে অ কৰি দিবা ডিগ্ৰীটোত অল ৰাউণ্ডাৰ
এতিয়া মোক মানে সেইকাৰণে মই মই যদি ক'ৰবাত যাম বুলি কয় মোক না বুলিও ক'ব নোৱাৰে মই যে হেল্প কৰি দিও সেইটো
অ অ যাবা যাবা ক'বতা জাবা যোৱাৰ কথ থা যোৱাৰ কথা ক'বা ক'লে নিব যোৱা
অ মোৰ নিব লাগিব সেইটো টো হয়
অহ অ সেইকাৰণে হৰত তুমি বহি থাকিব লগা হ'ল নে কি
নহয় মোক এইটো মইয়ে মই নকওঁ মই যাব ইচ্ছা নাযায় মই জানো কোনো টাইমত মোক নিব পাৰে কোনো টাইমত মোক নিব নোৱাৰে মই সেইটো কাৰণে নকওঁ যি যিকোনো টাইমত ইতয়া ফ্ৰী আছে সিও ফ্ৰী আছে মইও ফ্ৰী আছে মই ভাবিছো এনেকে এবাৰ ফুৰিব যাম অ এতিয়া এতিয়া মই এনে ফুৰিব যাম বুলি ভাবিছিলো
অ, তো মই তহতে ফোন কৰি মেলি ক' বাৰু এতিয়া যাবৰ কথা নহয় জানো।
উম,
উম, এতিয়া যাব পা
ইমান গৰম দিছে বাপৰি বাপ।
দিবই নাইকেইদ কি কৰিব উপ নাই আমাৰ গাৱত কিন্তু আমাৰ গাৱত গৰম দিলোও কিন্তু পানীতো কমা নাই পানী বাঢ়ি আছে।
আমাৰ ইপালফ ইফ ইপিনেও বাঢ়িছে পাইনটো
মাৰি পিনৰ মানুহবিলাকৰ অৱস্থা দেখিলে বেয়াই লা হৈছে বহুত কি কম আৰু প ন
পানী বাৰী যে বৰষুণ দিছিল কাইলে।
উম, আমাৰ যিমান যি হলেও মানুহে লগ দেখাব। বলে ভাল নগে ন মানুহ বিলাকৰ তলত আৰু পথাৰত থ মানুহ বিলাকে ডব থাক হয় কেন্তিল অব্যহা এই পথাৰত থকা মানুহবিলাকে ডুব যাই থাকে আৰু অলপ মানে চাপৰ জেগাত থকা মানুহবিলাকে ডুব যাই থাকে।
অহ, সিহতৰ কাৰণে বেয়া লাগে। বেয়া লাগে সেইটো হয় আৰু এইটো - এইটো সময়ত এইটো সময়ত। মানে উ পানী বাঢ়িলে শাক পাচলিবলাক অনিষ্ট
অ - অ এইটো হয় বৰে পানী এয়া মাৰ বাদপ ব্ধপ অলপ হ'ব লাগে কিন্তু ইমান পানী হ'ব নালাগে ইমান পানী হলেও বহুত বেয়া হয় ন নহয়।
উম,
পানী আহিছ পানী যা অলপ হৈ পিনে।
এই অসমত আগতে পানী নহৈছিল ঊনৈছশ পঞ্চাশ চনৰ মানে এটা ডাঙ সিতৰ চনত এটা ডাঙৰ ভূমিকম্প হৈছিল। সেই ভূমি গম বৰ ফলত অসমত প্ৰতেক বছৰে বছৰে পানী মানে। হয়ে প্ৰায় হয় আৰু।
হয় - হয়।
এনেকে আছে আৰু।
অ, হ'ব পাৰে সেইটো কাৰণ ত মই সিমান বাৰো এইটো নাজানো। পৰা দেহাতে ছয়মাহ মানে বাৰিষা এটা চিজনত হয় এইটো মানে এইটো চিজনত আৰু এটা চিজনত বা ঠাণ্ডা পৰে বা এটা চিজনত গৰম পৰে।
প্ৰায় এটা হেৰি হয়।
অ, সেইটো আৰু উবয় ত, কোনো পানী বল পাছত তো কোননেো ৰাখিব নোৱাৰে না।
উম,
এইটো আৰু সেই আৰু প্ৰকৃতিৰ বস্তু হয় নহয় জানো।
উম, চাই আজি কৰ ফুৰিবলৈ গ'লে হে গলা।
উম, এবাৰ সুধিলা দাহোন মই নগলো ফুৰিবলৈ আজিজি মানে এবাৰ এই গিৰ তেল ভৰাব গ'লো তাত। তাতে গ'লো গেলে বজাত যোৱা নাই মই
উম,
এতিয়া কিবা খাব লাগিব ৰ'বা
অ, এতিয়া কিবা চাই ল'বা কাৰণ তুমি দুপৰীয়াও ভাত খোৱা নাই।
হয়- হয় টোপনি - টোপনিও লাগি আছে অলপ - অলপ।
ওম
অলপ অলপ টোপনি টোপনিও লাগি আছে আৰ এই দোকান আৰু আজি অলপ অ অলপ কাম কৰিলোঁ মানে দোকানৰ
অহ
দোকানৰ মানে অলপ কিবা কানি কৰিলোঁ সেকাৰনে অলপ সেনেকা হল আৰু
তেতিয়া তোমালোকৰ ঘৰত কোন কোন আছে
আমাৰ ঘৰত মও আছো মা আছে পাপা আছে বেলেগ
অ বাইদেউ ভণ্টি নাই নেকি
নাই নাই নাই বাইদেউ ভন্তি নাই মা পাপা মই আমি তিনিওটাই আছো
উম
বিয়া পাতিব লাগিব আৰু ডিগ্ৰীটো কমপ্লিট হোৱাৰ পিছত মাৰো বহুত কষ্ট হয় না
উম মই চাই দিম দিয়া
অ চাই দিবা তে তুমি দিবা দিবা দিবা তোমা লগ গৰ স্কুলত তোমাৰ লগত পঢ়া ছোৱালী ভাল ছোৱালী আছে যদি দিবা মই তুমি ভালে পাও আৰ ভাল এজনি দিব কিন্তু দেই বেয়া নহয় দে ভাল
উম
হম, হম। এ, এনেই আছে দেখোন কিয়?
উম
গৰম বন্ধ পাইছা, আৰু মা দেখি ফুৰিব যাবা মামা
মামা ওচৰত কি যাম, গৰম চবতে গৰম।
এই হ'লেও আৰু বন্ধ দিছ
আমাৰ মানে মামাহঁতৰ ঘৰে মানে ওচৰতে। মামা‌হঁতৰ ঘৰ মা-মামাহঁতৰ ঘৰ ওচৰত মানে। এটোকাৰনে এই, মোৰ এই ওচৰত ঘৰে আৰু গমে পাই থাকাকে কি যাম, দূৰত হ'লেটো যায় কিনে ভাল লাগে এডভেঞ্চাৰ টাইপ হয়, তাৰ ওচৰত হ'লে এ, যায় কিনে আহিলোয়ে, আহি কিনে
এডভেঞ্চাৰ টাইপ তোমালোকৰ এডভেঞ্চাৰ কৰা গাড়ী আছে নেকি?
নহয়, আমি দূৰত যদি মামাহঁতৰ ঘৰ হয়, তেতিয়াহ'লেতো আমি গাড়ীতে যাব লাগিব।
অ', গম পাইছোঁ, তুমি এডভেঞ্চাৰ কৰাৰ কথ কিন্তু, তোমালোকৰ, তোমালোকৰ মামা-তোমালোকৰ মামাহঁতৰ ঘৰ জানোঁ পাহাৰ ওপৰত নেকি? এডভেঞ্চাৰ কোনটোক তুমি জানা? যোনটো মানে পাহাৰৰ, চাহাৰ